হেল্ল।
অঁ, হেল্ল।
কি কৰিছা? মই বাগৰি আছো।
আচ্ছা মই এনেই ভাত খাই আহিছো মানে, তুমি খালা?
অ ময়ো ভাত খাই কিনে অকমান বাগৰিছোঁ বৰ টোপনি টোপনি লাগিছে।
অ আচ্ছা আচ্ছা, কি খালা?
মই দালি ভাজি ভাত আৰু কিবা জুল আছিলে, এ মৰিচা ঠাৰি বোলা তাৰ জুল আছিলে আৰু নেমু।
অঁ, সেইটোৱে এইটোয়ে মইতো তোমাৰ ইমান গৰম দিন ইমান গৰম দিছে ন, ৰচো মই কি কৰিলো পানী ভাত খাইছো। দিয়াত পুৰা ঠাণ্ডা হৈ গৈছে পেতটো।
অঁ ভাল লাগে, তোমাৰ ভাত খিনিত পানী অলপ দিবা পানী দি কিনে তাতে নেমু চে পিবা আচাৰৰ তেল অলপ ল'বা। নিমখ লবা তেল লবা বঢ়িয়া লাগে, চাইডতে যদি আলু পিটিকাখন দি দিয়ে ঔ
অ', সেইটোৱে ভালে লাগে দিয়া, বাকী খবৰ-খাতি ভাল?
খবৰ-খাতি ইমান এটা ঠিক নাই, তোমাৰ?
মোৰো মানে এইকেইদিনটো ভালে যোৱা নাই বাৰু মানে মেণ্টেল হেল্থটো মানে অলপ বেয়া হৈ আছে মোৰ।
এ মোৰো ষ্ট্ৰেচ লৈ লৈ একদম।
আচ্ছা, তোমাৰ তোমাৰো বেয়া নেকি, কি হৈছে কি ষ্ট্ৰেছ হৈছে?
ষ্ট্ৰেচ মানে তোমাৰ ঘৰৰ চিন্তা, পঢ়াৰ চিন্তা। আকৌ পইচাটোতো আছেই ধৰা, আকৌ ফিউচাৰত তোমাৰ কি হয় কি নহয় মানে এইবোৰ বহুত চিন্তা কৰি কৰি ন' মোৰ ধৰা মাথাতো কিবা কিবি হৈ গৈছে আৰু বুজিছা ন'?
অ', আচ্ছা আচ্ছা, সেইটোৱে আৰু দিয়া আমাৰ মানে সেইটো টেনচন এটা আহিয়ে যায় আৰু মেণ্টেল হেল্থটো এফেক্ট কৰে সেটো বস্তুৱে।
সেইটো কাৰণে।
সেইটোয়ে মোৰ সেইটোয়ে তেনেকে ভাবা মই এতিয়া এটা পাৰ্ট টাইম জ'ব কৰি আছো ন'! ত' এতিয়া মানে চব ঠিকে চলি আছে, যেতিয়া এইটো গুচি যাব মানে মই ভাবিছো তেতিয়া মোৰ কি হ'ব, সেইটোয়ে টেনচন এটা আহি যায় ন'! কি কৰিম ঘৰত কেনেকে খাম মই, ন' নিজৰ খৰচা খিনি কেনেকে ল'ম মেণ্টেল হেল্থটো বেয়া হৈ যাব ন'?
মোৰ পাৰ্ট টাইম জ'ব এটা আছিলে, পাৰ্ট টাইম নহয় মোৰ ফুল টাইমে আছিলে মানে হা। তাৰপা মোৰ বাইক ন' বাইক বাইকখনত মোৰ এক্সিডেণ্ট হ'ল।
অ'।
অলপ অলপ দিন বেড ৰেষ্ট কৰিলো সেইটো কাৰণে, মানে ধৰা মই কামটো যাব নোৱাৰিলো।
অ'।
সেইটো কাৰণে মানে কামটোত বেলেগ বেলেগ এজন ল'ৰা লৈ ল'লে। হেটো কাৰণ এতিয়া মানে বাইকখনো ভালদৰে ঠিক কৰিব পৰা নাই আকৌ, বাইকখন ক'বাল লৈ গ'লেও ধৰা বেয়া লাগে ন' তেল-চেল ঘৰত ঘৰ পৰা সুধিবলৈ।
সেইটোয়ে সেইটোয়ে নিজে মানে ল'লে মানে ভাল আৰু মানে সিহতৰ মানে ইমান খৰচা কৰি আছে ন'! সৰু ভাইটিও আছে ঘৰত বাও আছে ঘৰত সেইকাৰণে আৰু।
মানে ঘৰত পইচা-চইচা সুধিব মন নাযায় আৰু নিজৰ খৰচা কাৰণেও কামটোত সোমাইছিলো মই। তাতেও অলপমান পইচা আহি আছিলে, এতিয়া সেইটো নোহোৱাৰ পৰা মানে বহুত অশান্তি হৈছে, এতিয়া একো খৰচাও কৰিব পৰা নাই, ঘৰৰ পৰা ওলাইও যাব পৰা নাই, ঘৰত থাকি থাকিয়ে মানে মাথাটো কিবা হৈ গৈছে আৰু।
আচ্ছা, মানে তোমাৰ বহুত ষ্ট্ৰেছ আৰু এন্জাইটি হৈ চাগে মেণ্টেল হেল্থটো ইফেক্ট কৰে ন'!
সেইটোৱেই বহুত ষ্ট্ৰেছ, এনজাইটি একদম ৰাতি ৰাতি শুব নোৱাৰো, টোপনি নাহে।
আচ্ছা আচ্ছা, এইটোতো বহুত দিগদাৰ হৈ গৈছে চোন।
মই ভাবিছোঁ তাকে মই হস্পিটেলৰপ আহোগৈ নেকি শ্লিপিং টেবলেট দুটামান ল'বলৈ।
মানে ৰাতি তোমাৰ টোপনিও নাহে নেকি?
না মোৰ দুটা তিনটা লৈ টোপনি নাহে।
অ', আচ্ছা আচ্ছা, নহয় ফাৰ্ষ্ট তুমি এনে কোনোবা এজনক দেখাই দিয়া, চাই ইক্ৰেটিক্স নহ'লে কিবা যোনাক বিলাক মেণ্টেল হেল্থ বিলাক চাই ন' মানে এনেই নিজে মানে মেডিচিন টো ল'লে বেয়া আৰু শ্লিপিং টেবলেট বহুত চাইডিফেক্ত আছে ন'!
ডাইৰেক্টটো নলওঁ বাৰু গ'লে সুধিয়ে ল'ম। তোমাৰ ধৰা মেণ্টেল হস্পিতাল যাম, তাতে মোৰ কথাখিনি কম, মোকটো এনেও সুধিবইে ধৰা কি হৈছে।
অ', সেইটোয়ে।
চবখিনি তেতিয়া কৈ মেলি মানে, টেবলেট চেবলেট ল'ম।
তোমাক জানা এনে ডক্তৰে কি ক'ব?
উম।
অলপমান নিজকে টাইম দিয়া, নিজকে চোৱা, তুমি কি ভাল লাগে ঠিক আছে, এইবিলাকক দূৰ গুচি যাব। মানে তোমাক পেৰেন্টৰ লগত কনটেক কৰিব, সিহঁতক ক'ব কি এই ল'ৰাক অলপমান মানে ইমান এটা টেনছন নিদিব, ভালকে থাকিব দিব, বাত পানী ভালকে খাব আৰু শুবলে দিব, মানে তুমি বহুত টেনশচন লৈ থাকা না, নিজে ভাবা বস্তুবিলাক। এ কি হ'ব, কি নহ'ব, এইকাৰণে তোমাৰ এনেকুৱা হৈ গৈছে, ষ্ট্ৰেচ হৈ গৈছে, গ'ম পাইছা মেণ্টেল হেল্থটোত।
হয় বাৰু, মোৰ মেইন কেচ মানে মই ঘৰ মানে কাৰো লগত কথাই নাপাতো, ঘৰত বুলিয়ে নহয় কাৰো লগত কথাই নাপাতো, মই অকলেই থাকো। আৰু কথাবোৰ ক'লেহে, খুলি কলেহে এতিয়া ভাল লাগিব ন', মই কাকো কবও নোৱাৰো, নকওঁ।
সেইটোৱেটো মেইন কথা ন', তুমি সেইকাৰণে লগৰ থাকিব লাগে, সেইকাৰণে টো লগৰ থাকে ন', এনেকুৱা ষ্ট্ৰেছ আৰু এংজাইটি কবলে কি মোৰ এনেকুৱা হৈ আছে, কেনেকে থিক কৰো, সিহঁতে কিবা এটা শ্বলুশ্বন চন দিয়ে ন', এনে লগৰ থাকিব লাগে।
লগৰ আছে নথকা নহয়, কিন্তু মই নকওঁ কাকো কে একো, মানে ধৰা ইমান নকওঁ মই।
নহয় তুমি মোক শ্বেয়াৰ কৰিব পাৰা, মোক শ্বেয়াৰ কৰিবা বস্তুবিলাক।
কথা নোলায়ে মানে মোখেৰে, ক'বলে মনেই নাযায় বুজিছা?
আচ্ছা, আচ্ছা, মানে তুমি
সেইটোৱে কাকো কব নোৱাৰোৱে, নকওঁৱেই মানে।
আচ্ছা ঠিক আছে বাৰু, আমাক ইফ ক'ব তুমি নিবিচাৰে, কিন্তু ডক্তৰক তোক ভালকে খুলি ক'ব পাৰিবা ন'। কথাবিলাক।
ডক্টৰক কবই লাগিব। ডক্টৰে নকলে মেডিচিন নো ক'ত দিব মোক কোৱা।
আহ সেইটোৱেটো, এটা কাম কৰিবা, এইবিলাক যে তোমাৰ অলপমান যে মানে দুই ঘন্টাৰ কিবা এটা মানে ডক্তৰে এটা ক্লাছ লয় ন', তাত ক'ব লাগে তুমি পাৰ্চনেলি সেইটো কি বুলি কয়? কিবা ক্লাছেছ চাইক্ৰেটিচ ক্লাছেছ নে কিবা এটা কয়।
কিব এটা কয় চাগে দেই, চাব লাগিব ৰ'ব, এবাৰ মই অনলাইন চাইছ ছিলো অনলাইন চাওঁতে মানে অনলাইন উম, মানুহজনক কণ্টেক্ট কৰাই দিছিলে ধৰা, ডক্তৰ এজনক। ভিডিঅ' কলত মোক সুধিছিলে কিবা-কিবি সেয়া, তাই মানে তেওঁ কৈছে যে তোমাৰ তোমাৰ লাইফষ্টাইলটো চেঞ্জ কৰিব দিছে। ধৰা মৰ্ণিং মৰ্ণিং সোনকালে উঠিব দিছে। নহলে য়োগা, নহলে ধৰা খোজ কঢ়িব যাব দিছে। নহলে যিকোনো কিবা এটা জিম লৈ ল'ব দিছে, মানে নিজকে ধৰা বিজি ৰাখিব দিছে।
অ, সেইটো লাইফ ষ্টাইলটো চেঞজ কৰিলে বাৰু মেণ্টেল হেলথটো ভাল হ'ব পাৰে, মই তোমাক কথা এটা ক'ম হা। যোনটো মই ফ'ল' কৰিছিলো মানে মোৰো এইবিলাক ষ্ট্ৰেচ হৈ আছিল ন'। এতিয়া মানে অলপমান ঠিক হৈছে। মানে মই জানা ৰাতিপুৱা একেবাৰে জল্দি উঠি যাওঁ, ছটা, সাতটাতে, ঠিক আছে। তাপা মই দৌৰিব যাওঁ ভাবিলো হা, অলপ ৱকিঙত যাওঁ কেতিয়াবা কেতিয়াবা দৌৰিব যাওঁ। তাৰ পিছত আহি পেলাই ভাত খাই কলেজ গুছি গ'লো, ঠিক আছে। কলেজত পাই কেনে আহি, মই অলপ লগৰ খিনিৰ লগত অলপমান কথা পাতি গ'লো নহলে ফুৰি আহিছো, ফুৰি আহি পেলাই সন্ধিয়া নুশুবা হা। তুমি ৰেছ নলবা। তাৰপিছত অলপমান পঢ়িলা, ফোন চালা নহলে যি কৰা কৰিবা তাৰপিছত ৰাতি তেতিয়া তোমাৰ জল্দি টোপনি আহি যায় নটা, দশটাতে গম পাইছা?
তেতিয়া মানে এইবিলাক কথা নাহে অ।
ৰুটিনটো ঠিকে কৈছ এতিয়া ধৰা সোনকালে উঠিলে যদি দুপৰীয়া নহলে সন্ধিয়া শুই দিও ন' ৰাতি টোপনি নাহিব আকৌ। সেইকাৰণে ধৰা উম, সেইকাৰণে সোনকালে ৰাতিপুৱা উঠি কিনে তোমাৰ ধৰা দৌৰিব গলো, নহ'লে খোজ কাঢ়িব গ'লো এতিয়া ঘৰতে তোমাৰ ৱৰ্ক আউট কৰিলো তাৰপা তোমাৰ দুপৰীয়া শুব নালাগিব খালি, ভাতকেইটা খাই লৈ যিকোনো কিবা এটা কাম কৰি দিব লাগিব।
অ, তেনেকে ভাল কৰিলে ভাল সেইটোৱে সেইটোৱে। বাকী মই পালো অ, সেইটোৱে মই ফল' কৰি আছো তুমি ফল' কৰি চাবা ইফ তুমি এতিয়া ডক্তৰৰ ওচৰত যাব নালাগে ঠিক আছে, মেণ্টেল হেলথৰ কাৰণে তুমি এতিয়া নিজে এইটো বস্তু ফল' কৰা যি মতে তোমাক কৈছো তুমি ইফ ভাল পালে তুমি যাব নালাগে আৰু নিজে ভাল হৈ যাব ন বস্তুটো?
হয় বাৰু কিন্তু খোৱা বোৱা কিবা ধৰা ফল' কৰিব লাগে নেকি? খোৱা বোৱা কিছুমানে আকৌ কয় নহয় ফাষ্ট ফুডবোৰ নাখাবা বুলি
নহয় এইটো একো কথা নাই দে তুমি ফাষ্ট ফুড খাব পাৰা মাজে মাজে খাব পাৰা ডেইলি খোৱা তো বেয়া ন এনেকে তোমাৰ বেলিফেট ওলাই যাব।
উম উম উম আকৌ সেইটোও চিন্তা লাগিব।
আ সেইটোয়ে এইটোয়ে আ যেতিয়া মন যায় খাবা মানে ডেইলি নাখাবা আৰু। সপ্তাসিকত এ দুবাৰ, তিনিবাৰ খোৱাতো বেলেগ কথা ন, এতিয়া তুমি ডাঙৰ শুইছাই য দি আৰু এইবিলাক খালেও ন এইবিলাকতো ন তোমাৰ চুগাৰ থাকে, তোমাৰ গ্লক'জ থাকে গম পাইছে। কাৰ্বহাইড্ৰেট থাকে যোন টো বডিত লাগে গম পাইছা। এইবিলাক বস্তুটো মেন্টেল হেলটো ভাল থাকে আৰু
অ' ঠিকেই আছে।
আৰু তুমি সেইবিলাক বস্তু কৰিবা যি তোমাক কৰি পেলাই ভাল লাগে গম পাইছা। যেনেকে তোমাৰ হবি কৰা, যেনেকে গেম খেলি ভাল পোৱা নহলে তুমি কিবা আ খেলা ন অ' তেনে সেয়া, গেম খেলিলে অলপ ভাল লাগে চাগে ন অলপমান মানে ডিচ ট্ৰেক হয় মাইণ্ড মেণ্টেল হেল্থটো ভাল থাকে তোমাৰ
উম' ভাল লাগে মোক কি কি কৰিলে ভাল লাগে জানা এতিয়া ধৰা ঘৰত থাকিলে মোৰ বহুত কিবা কিবি লাগে। বহুত মানে ধৰা আমনি লাগে, এনেকা লাগে হা কিন্তু এতিয়া লগৰ লগত ওলাই গ'লে ভাল লাগে অলপমান ধৰা ফুৰিব গৈছোঁ, বহুত দূৰ দূৰ জেগাত পাহাৰৰ জেগাত, নদী জেগা এনেকা ভাল লাগে। বা গোটেই খিনি লগৰে পিকনিক খাইছো, নহলে গেম খেলি আছোঁ। এনেকা ভাল লাগে।
অ' সেইটোয়ে সেইবিলাকে কৰি থাকা মানে যেতিয়ালৈকে ভাল নহয় ন এইটো শ্বেডিউল তুমি ডেইলি ফল' কৰি থাকা। তে তিয়া মানে নিজকে দিষ্টেক্ট ৰাখিবা ন ত মেণ্টেল হেলটো হেপি থাকিব তোমাৰ গম পাইছা।
ঠিকেই কৈছা বাৰু তুমি। তোমাৰ কেনেকে ভাল হ'লে এনেকেই নে এইবোৰ কৰোঁতেই?
অ' মৰ এনেকে কৰোতেই ভাল হ'ল মই মানে তোমাৰ যেনেকৈ কৈছিলো ন ৰাতিপুৱ জল্দি উঠি মই ৱকিঙত যাও।
কছে ৱকিঙত গৈ পেলাই আহো, তাৰ পিছত কলেজ যাওঁ তাৰপিছত আহি তাৰ পৰা অলপমান ওলাই যাওঁ। ওলাই গৈ পেলাই এনেকে আহি মানে মই কি কৰো ড্ৰং কৰো, মোৰ হবিটো ড্ৰইং কৰা ন, ড্ৰইং কৰি ভাল লাগে। ত তেতিয়া অ' তেতিয়া মেণ্টেল হেল্থটো মোৰ ভাল থাকে। ভাল লাগে ন' সেইটোয়ে মানে নিজকে কিবা এটা যেনেকে অনলাইন আত কিবা এটা চাৰ্চ কৰিলো। লেণ্ডস্কেপ নহলে কিবাও মানুহ চানুহ আঁকি। ভাল লাগে আৰু সেইখিনি আকৌ আৰু অ' সেইটোৱে মানে মই মাজে, মাজে কেতিয়াবা ন এনেকে কিবা কন্টেনো বনাই দিওঁ গম পাইছা। ভাল লাগে মানে।
ঠিকে আছে। কিন্তু জানা তুমি পাৰিলে নিজে ইমেজিন কৰি আঁকিবা ইমেজিন কৰি আঁকিলে মানে তোমাৰ স্কিলচো আৰু ইমপ্ৰুভমেণ্ট হয় জানা।
অ' সেইটো হয় বাৰু।
মই প্ৰথমতে তোমাৰ বহুত চাই, চাই আঁকিলো বহুত খিনি বস্তু।
অ',
তাৰপা কলে যে চাই, চাই নালাগে আঁকিবলৈ তুমি এইবাৰৰ পৰা ইমেজিন কৰি আঁকিবা। সেই ইমেজিন কৰিব আঁকিব পৰা মানে মোৰ স্কিলচ খিনি বেছি ইম্প্ৰুভ হলগে।
অ' আৰু স্কিলছ আৰু মেণ্টেলিটো ভাল হৈছে ন।
অ' সেইটোয়ে। সেই সেইটোতো ধৰা লাগি থাকো। কো বেছিকে আৰু এটা আৰ্ট জানাই কিমান টাইম লাগে কৰোতে।
সেইটোৱে এইটো বহুত টাইম লাগে ন, এক, দুই ঘণ্টাটো তাতে লাগি যায়।
এক, দুই ঘণ্টা যদি ভাল আৰ্ট হয় ন' এক দুই ঘণ্টা বেছি লাগি যায় হয় নে নাই?
উম, সেইটো হয় বাৰু।
পুৰা ডিটেইলিংবোৰ দিবলৈ সেইটো কাৰণে তুমি এক কাম কৰিবা? ইমেজিন কৰি আকিবা, তেতিয়া ধৰা তোমাৰ ভাল লাগিব, তুমি এইটো নিজে আঁকিছো বুলি ক'ব পাৰিবা।
হ'ব দিয়া মই ইমেজিন কৰি আঁকিম তেনে তুমি কৈছা যেতিয়া। ঠিক-ঠিকেই আছে দিয়া, বাকী মই আঁকি আছো, মোৰ হ'ল এক বছৰ মানে হৈছে।
অ, এক বছৰ মানে আছে ন।
অ, এইটো মানে মোৰ মেণ্টেল হেল্থৰ কাৰণে আঁকিছো, মানে মোক ভাল লাগে ন চ' মানে মনতটো ভাল লাগিলে মেণ্টেল হেল্থটো ভাল থাকে। সেইকাৰণে আকৌ আৰু।
মই কেতিয়াবা শিকিছো না ক্লাছ টেনৰ পৰা শিকিছো মানে তোমাৰ ক্লাছ নাইন টেনৰ পৰা এনেকুৱাই হ'ব কাৰণ তেতিয়াৰ পৰাই প্ৰেক্টিকেল দিয়ে ন' ভাল, ভাল।
অ',
তেতিয়া এ মই প্ৰেক্টিকেল খিনি কৰোতে, কৰোতে, কৰোতে। তে লগৰ খিনিও কয় যে এই তই কি তই ভাল আক' আকিদ দে, আঁকি দে, আঁকি দে। এনেকে কওঁতে, কওঁতে, কওঁতে, কওঁতে মানে এ মই আঁকিব ললো মোৰ কেতিয়াবা ভাল লাগিব ললে। তাৰপা ইলেভেন টোৱেলফৰ পৰা মইয়ে আকিলো, তাৰপায়ে চেমিষ্টাৰ খিনিতো মানে মইয়ে কৰো আৰু লগৰখিনি গোটেইখিনিৰ।
আচ্ছা, আচ্ছা। ঠিকে আছে তেনেকে তোমাৰ সেইটো সেইটোৱে আৰু মানে যি, যি তোমাক ভাল লাগে। তোমাৰ লাইফষ্টাইলটো অলপ চেঞ্জ কৰি তোমাৰ লাইফ ষ্টাইলটো চেজজ কৰি দিবা, গম পাইছা। তেতিয়া তোমাৰ ডিপ্ৰেচন এনজাইটি আৰু মেণ্টেলহেল্থটিও ভাল থাকিব।
অ' অ' সেইটোয়ে।
সেইটোয়ে হ'ব দিয়া তেনেহলে অ' অ' ভালকে থাকিবা বাই বাই।
মই তোমালোকৰ তাত যাম ৰবা এদিন ফুৰিব ওলাম।
অ' হ'ব দিয়া আমি দুটা ফুৰি আহিম দিয়া হব অ'